হয়।
কি কৰিছা?
আছোঁ।
ভাত খালা?
ভাত খালো।
এতিয়া কি শুই আছা নেকি?
শু শুইছো আৰু এতিয়া ভাত খাই।
অ ভাত খাই শুলা, কেতিয়া খালা ভাত?
ভাত এই মই সিজোৱা খেজোৱা দিওঁ আমি সিজোৱা ভাত খাওঁ দেওবাৰে।
অ দেওবাৰে সিজোৱা খোৱা। প্ৰতি দেওবাৰে সিজোৱা খোৱা নে?
উম প্ৰতি দেওবাৰে খাওঁ।
অ গোটেই ঘৰৰ সকলোৱে খায়?
ঘৰৰ সকলোৱে খাই অ।
মা দেউতাহঁতৰ
বাকী ভালেই ভালেই, তোমালোকৰ ভাল?
আছোঁ আৰু দিয়া।
কি বনালা ভাত।
মই ভাত দালি ভাজি ভাত গৰমত নিৰামিষ।
অ অ সেইয়াই বেছ আৰু এতিয়া। গৰমতটো নিৰামিষ বেছ আৰু মাছ মাংসে মৰাহে হ'ব আৰু
তাকে।
মাছ খালে একো নাই মাংসটোহে অলপ দে।
সে হয়।
উম সেইটো হয়।
মাছ। মাছ, মাংসতো খাবই নালাগে পৰাপক্ষত তেতিয়া মানে নিৰামিষেই খাব লাগে।
সেইটোৱে কিন্তু,
মাক-দেউতাহত শুলে।
শুলে শুলে।
উমম তুমিহে পোৱা নাই এতিয়া।
মইহে কোৱা নাই কথা পাতি আছো ফোনত।
গৰমত কি শুবা লাইটডালেও অহা যোৱা কৰি থাকে।
তাকে।
নাইটোৰ কাৰণে মানে বৰ দিগদাৰ হৈ যায়। ফেন হাৱা কি ল'বা ফেন হাৱাটো যিহটো গৰম দিয়ে। এই গৰমত একে মানুহ মানে কিবা হৈ যায়গৈ বাহিৰত। ওলাব নোৱাৰি বাহিৰতো যি ৰাতি হয় উপাই নাই তেনেকে।
একে উপায় নে তেনেকে থাকিব লাগিব গৰম বাঢ়িছে দিনক দিনে। গৰম সজ্য কৰিব পাৰিব লাগিব আৰু
সেইটোৱেই আৰু আৰু এতিয়া যিটো গৰম পৰিছে সেইটো কাৰণে সহ্য কৰিব পৰা নাযায়েই।
নাযায় নাযায় অলপ বেছিয়ে আৰু এইটো মানে গা জ্বলি পুৰি যায়। হেল্ল, হেল্লৌ। হেল্ল' হেল্ল'। হেল্লৌ। হেল্লৌ। হেল্লৌ। হেল্লৌ, হেল্লৌ, হেল্লৌ,